হেল্ল'? অ' কোৱা। ভালেই আ ছো‍ঁ। তোমাৰ?
অ' মোৰো ভাল। কি কৰি আছা তুমি?
অ' মই এতিয়া এনেই টিউশন পঢাইছোঁ। টিউশন পঢ়াই এতিয়া অলপ বহি আছোঁ।
হয়। ভাত-চাত বনালে নে নাই?
এতিয়া ভাত বনাম অলপ পিছত। তুমি বনা- বনালে নে?
হয়, মইতো বনাই ললোঁ।
আচ্ছা। কি কি বনালা?
অ' লাওৰ আগ বনালোঁ। তাতে মানে অ'- আলু দিকেনে আৰু কি আছ- কঠল গুটি দি বনাইছিলোঁ। আৰু
উম, আচ্ছা।
হয়। তুমি কি বনাবা এতিয়া?
কোমোৰাৰ চব্জি বনাম। কোমৰা-আলু দি কিনে বনাম আৰু দালি, ভাত আৰু চাটনি বনাম।
অ' কিহৰ চাটনি বনাবা?
অ' মই চাওঁ, মাছৰ চাটনি- হিদল মাছৰ চাটনি বনাম বুলি ভাবিছোঁ।
হয়, হিদল মাছৰ চাটনি বৰ ভাল লাগে খাই কেনে ন'? বৰ টেষ্টি লাগে। হিদল মা- আৰু জ্বৰ উঠিলে নহয়, হিদল মাছৰ চাটনি মানে ভূত জলকীয়া দি খাবা ন'
হয়। আৰু এনেই জ্বৰ - জ্বৰ উঠিলে ন', হিদল মাছৰ মানে জোল দি কিনে খাব লাগে। জোল বনা ব লাগে অলপ। বে ছিকে এইটো জলকীয়া দি এনেই ভাল লাগে তেতিয়া।
অ ঠিকে কলা তুমি চাটনি বনালেও ভাল হয়। মানে চাটনি বনালে বিলাহী চিলাহী দি ওঁম।
বিলাহী দিয়ে নে, মই সেনেকুৱাই কৰোঁ মানে। বিলাহী বিলাহীটো অলপ এইটো কৰি লওঁ। আগত দিওঁ অলপ তাৰপিছত মানে জ্বলাই কিনে জুইত অলপ তাৰপিছত এইটোয়ে মানে লহুন আৰু। আৰু অলপ আদা সেইটো সেইটো দি কি। না আৰু জলকীয়া দিকিনে। গৈকিনে সিদল মাছক অলপ ফ্ৰাইও কৰি লওঁ।
অঁ অঁ ফ্ৰ অলপ হেকি ল'ব লাগে ন, যিহেতু এইটো কেঁচা থাকে ন। তাক মই তাৱাত হেকী। কি কেনে।
হয় হয় সেকি কিনেও বনাওঁ। কেতিয়াবা এনে অলপ কাগজতো দি কিনে অলপ জলাই দিওঁ। কাগজটো তাৰ পিছত সেইটো ভাপেদি অলপ পাকি যায় ন। তেতিয়া সেনেকুৱাওঁ বনাই দিওঁ। কেতিয়াবা সেনেকুৱা ভাল লাগে। সেনেকুৱাও বনালেওঁ। ভাল লাগে আৰু কেতিয়াবা এনেই ফ্ৰাই কৰি কিনেওঁ বনাওঁ মই।
হয় ঠিকেই ক'লা তুমি। তুমিয়ে বনোৱা ভাতবোৰ।
হয় হয় মই হয়। ময়ো বনাওঁ। কেতিয়াবামায়ে বনাই ঘৰত মানে এনেইতো মই দিনত থাকোতে মায়ে বনাওঁ মায়ে গধূলি বনায়।
হয় ঠিকে কলা তুমি। হয় মইওঁ বনাওঁ মানে ইমান নবনাওঁ মানে। বেছিভাগ মই মানে ভাত বোৰ ইমান নবনাওঁ। কেতিয়া কেতিয়া বনাওঁ আৰু যেতিয়া বাই হতৰ গা ভাল নাথাকিলে কিবা। ক'বাত গুচি গলে সেইটো সময় মই। বনাওঁ। আৰু এনে তোমাৰ বেছি ভাগ। চাউল আৰু ই। দে বৰে ভাল পাওঁ আৰু,
অঁ। সেইবোৰ বনোৱা হয় মইয়ো হয় ঘৰত মইয়ো ফাষ্ট ফুডবোৰ বনোৱাও ঘৰত কেতি কেতিয়াবা। ভাল লাগে এইবোৰ বনাই কি না। এনেতো ঘৰত থাকোতে সেইবোৰে কৰি থাকো মই কিবা কিবি মানে ইউটিউবত চাই কিনে বনাই থাকো। অঁ মানে কিবা কিবি নাজানি নাজানিলে,
ভাল লাগে চাই কিনে যিখিনি বৰ বস্তু। ব মান যিনে। মই লাষ্ট মই এনে কেক চাইছিলো বনাই। মানে ইউটিউবৰ পৰা চাই কেক কেনেকুৱাকে বনাই মানে কেকৰ ৰেচিপিবোৰ চাইছিলো চাই কেনে বনাইছিলো মোৰ। চেলিব্ৰেট
আচ্ছা মইয়ো এবাৰ বনাইছো মই কি কৰিছে। বাৰ ৰঙালাওৰ কেক বনাইছিলো মই। মানে মানে কি হয় অঁ হয় টি টেষ্টি লাগে হয় অলপ মানে মইদা দিব লা। ৰঙালাওঁ দিব লাগে। অলপ এনে বেকিং চ'ডা দিব লাগে আৰু চেনি দি কিনে অলপ ফিটি দিব লাগে। মই যে সেই টো মানে কুকাৰত বনাইছিলো আমাৰ। তেনে অভান নাই ন হয় হয় পনীয়। অলপ মই কণী পাহৰি গলো কবলৈ তোমাক মানে কণীওঁ দিছিলো সেইটো দি কিনে ভাল লাগিছিল খাওঁতে ইমান বিৰাট।
আৰু বহুত ধুনীয়া পুৰা অৰেঞ্জ কালাৰ হৈ যায় তাতে কালা
অৰেঞ্জ কালাৰ হয়। কালাৰিং ফুড দিবই নালাগে আৰু তুমি এনেই সাগৰৰ। এইটো ৰসটো দি কিনা বনালে তোমাৰ এইটো মানে এইটো হৈ যায়। শাক টো দিলে মানে তোমাৰ এইটো গ্ৰীণ কালাৰৰ কেক বনাব পাৰি হয় তুমি মানে নিজে ঘৰত। তে সেনেকুৱা শাক পাচলি সেনেকা কিবা কিবি গাজৰ সেইবোৰ দি কিনে তুমি কালাৰ দিব পাৰা এনেটো এইটো কথা নাই যে এনে তুমি কালাৰ কিনিব লাগে। ব ঘৰতে কালাৰ বোৰ ভালকে ধুনীয়াকে বনাব। পাৰি বহুত কিবা কিবি আছে।
অঁ বহুত ধৰণৰ কালাৰ বোৰ আছে আমিতো লাষ্ট টাইম মানে পিঠা বনাইছিলো বৰা চাউলৰ পিঠা। তাতে মই মানে দিছিলোঁ এ। টো হয় কমলা যি আছে ন। কমলাৰ টেঙাৰ তাৰ বাকল টো দিছিলো বাকল দি কেনে মানে। দিকেনে বনাইছিলো অৰেঞ্জ কালাৰ হৈছে। আৰু হালধি দি কেনে মানে। বনাই
হয় হয় তোমাৰ কথা দি মোৰো এটা মনত পৰিলে মইয়ো এবাৰ মানে এই ভিতৰ ৰসে দি চাউলটো চাউল গুৰি দি কিনা হয় সেইটো দি কিনা মই বনাইছিলো এই পুৰা ৰঙা। ৰঙা ৰঙা পিঠা ভাল লাগিছে দেখ
অঁ এইটো বস্তুত বহুত ট্ৰেণ্ডিং চলিছিলে মানে এইটো মানে পিঠাত আৰু মানে।
এইটো মানে মই ভাবিছিলোঁ বজাৰত সেইবোৰ কালাৰিং পিঠা কেনেকা পৰে বুলি ভাবিছে
হয় হয় ময়ো চাইছিলো ইউটিউবত হয় হয় ইনষ্টাগ্ৰাম ইউটিউবত চাই কেনে মানে মানে বহুতে লগাইছে ন ষ্টেতাছবোৰ মই ভাবিছো কেনেকোৱা। ‌ ন ইমান ধুনীয়া দেখ খোঙতে লাগে ন তাৰপিছত মই ট্ৰাই কৰিছো। আৰু মোৰ ভাল লাগিছে
হয় আৰু এবাৰ মই লাই শাকটো বইল কৰি কিনা অলপ গ্ৰাইণ্ডাৰৰ পিচি কিনা সেইটো মানে বইল কৰা নাই মানে এনেই পিচি দি কিনো মানে তেতিয়া সেউজীয়াই থাকে ন এইটো ৰংটো। সেউজীয়া আছিল সেইটোত মই ম'মো বনাইছিলো গ্ৰীণ গ্ৰীণ মম ইমান ভাল লাগিছে দেখাত ইমান ভাল লাগিছে মোৰ ফ টো তুলি ষ্টেছাত ৰাখিছিলো চবেই ভাল কৈছে মানে ভাল লাগিছে বুলি।
অ হয় নেকি তুমি এনেকে বনাইছিলা মইয়ো বনাম দিয়া এনেকোৱাকে ট্ৰাই কৰিছাম মম' এ এনে ম'ম'টো হোৱাইট মানে অ ময়দা দিয়ে বনাইছিলোঁ এনে কালাৰ বহু দিয়া নাই মানে পাতে দি এনেকে বনোৱা নাই বনাই চাম ৰবা।
অ পাতি দি ভাল লাগে একদম গ্ৰীণ কালাৰ হৈ যায়। ভাল লাগে এইটো খোৱাটো মানে টেষ্টি লাগে বেলেগে মানে এইটো লাগে এনেই ম'মো। আৰু মই এনে ঘৰত ন কিবা কিবি মমত বাচন লাগে ন মই সেইবোৰ বাচন ইউজে নকৰোঁ মানে মই এনে ঘৰতে এনেই মোৰ এটা কিবা এইটো চব্জি ধোৱা এইটো আছে। না এইটো ফুটা ফুটা আ
হয় হয় মোৰো এনেকোৱাই লৈছিলোঁ এটা মানে খখৰাহিত যে এনেকোৱা মানে
হয় হয় অ অ অ তাতে কৰিব পাৰি তাতেও এনেকোৱা ভাল কেই হৈ যায় সেইবোৰততো ভালকে হৈ যায় মই ভাবিছিলো যে ম'মৰ ম'ম বনাব তাত
মো ষ্টিমে লাগিব অ হয় মই এনেকোৱাই ভাবিছিলো মানে যোন যে আমি বনালো ন সেইটো সময়ত মই ভাবিছিলো টোত এনেকা বাচ ন লাগিব চেইম নেক্সট টাইম আমি মানে এটা চৰাই লৈ ছিলো মানে খৰাহি অলা আহিছে তাৰ পৰা মানে এশ টকীয়া এনেকা খৰাই ললো হা তাতে আমি ট্ৰাই কৰিলো বনাই কেনে পুৰা ভালদৰে ষ্ট্ৰ্ৰীম হৈছে বহুত ভাল। হৈছে আৰু।
হয় এনেকুৱা হৈ যায় মানে, আৰু এনে হয়, অ আৰু কেক বনোৱাৰ কাৰণেও অভন নালাগে তুমি কেৰাহীত
অ তাতে কেৰাহীও বনাব পাৰি অ। মই সেইটোৱে বনাও, অভেনতটো কিনা নাই ন যিহেতু আমি নাই বুলি কিনে নাই লোৱা। আমি কেৰাহীতে বন কুকাৰত
হয় হয় কুকাৰতো বনাব পাৰে। বহুত ভাল হৈ যায় বনালে যেতিয়া মই পাচ পাচ বনাই চিলো, মানে আগতে সৰু থাকোতে বনাইছিলো এবাৰ, মোৰ ফ্ৰেণ্ডৰ বাৰ্থডে আছিল মানে, মই এনেই বনাইছিলো মানে মই জানা নাছিলো তেতিয়া এনে ইউটিউবত চাই কিনে বনাইছিলো। মানে তেতিয়া মই ভাবিলো ফ্ৰেন্দৰ বাৰ্থ দেত মানে এইটো কেক বনাই চাও বুলি। তেতিয়া আমি বিস্কুট কিনিলো এ বাউঞ্চ বিস্কুট কিনি কেনে তাতে মানে গাখীৰ চাখীৰ দিলো অলপ কণীও দিলো আৰু সেইটো দি কিনে অলপ পুৰা মিকছাৰত সেইটো কৰি কিনে গুৰি কৰি কিনে তাৰ পিছত এইটো বনাই বহাইছো ভাবাই নাছিলো যে ইমান ভাল কেক হৈছিলে। হয় হয় ফ্ৰেডৰ কৰিছিলো তে ইমান ভাল লাগি টেষ্টি লাগিছে এইটো কেক। ত খাই কিনে তেতিয়াৰ পৰা মই কেক বনাব শিকিলো আও। আৰু সেইকাৰণে ঘৰত ট্ৰাই কৰিছো, ম মই ফ্ৰেণ্ডৰ ঘৰতে ট্ৰাই কৰিছো ফাষ্ট কেক। তাতে বনাইছিলো ভাল লাগিছিল।
মই এনেকুৱাকে এটা মোৰ বাৰ্থডে টোত আ আছিল নহয় মানে ব্ৰেড যি ব্ৰে ত মে এনেকে আইদিয়া মান লগাইছিলো, ব্ৰেদবোৰ মানে থৈ দিছিলো হা তাৰ পাছত বিস্কুটৰ ক্ৰীমবোৰ থাকি কিন সেই মানে এইটো পানী দি কেনে গলাই কিনে তাৰ চাইডে চাইডে পুৰা দি তাৰ পিছত জেমচ যে থাকে নহয় জেমচ এদি মানে সজাই দিছিলো আৰু মিল্কী বাৰ মানে বহুত ধৰৰ চকলেট বোৰ ঠাকে নে কালাৰ কলৰিংস এটা মানে অ ব্ৰাউন কালাৰ আৰু হোৱাইট কালাৰ মিল্কী বাৰ থাকে ন। তাইতো দিও মানে চিগা চিগা চিগা দিৰ পুৰা ধুনীয়া লাগিছিল কেকবোৰ।
হয় মই এবাৰ ব্ৰেট দিম এইটো ব্ৰেটৰ যে বগা বগা থাকে ন। এইটো চাইডৰ যে এইটো। চাই দি কি না বগা বগা দি মই হয় এইটো এইটো দি মই। হয় এইও বনাই। ৰসগোল্লা বনাইছিলো ইমান টেষ্টি হৈছে হয় ৰসগো। বনাইছিলো আৰু সেইয়ে মান অলপ ফ্ৰাই। ৰিফাইনত ফাই কৰিলে এইটো অল ম এইটো য ব্ৰাউন কালাৰ হৈ যায় তেতিয়া মই এইটো মানে অলপ এইটো চ চি পানী ঘল কিনে তাতে দি দিছো অল। সেইটো মানে এইটো হয়। কলে অ কি কয় লালমোহন লালমোহন বনাইছিলো বৰ ভাল লাগিছে মই এনে এক্সপেৰিমেন্ট কৰি থাকোতে। মানে ভাল হৈ গ'ল।
অ বহু ভাল হয় ব্ৰেড দি বনাল বহু টেষ্টি হয় মানে ভাল লাগে অ মোৰ বাও ৰিচেন্টলি বনাইছিলে এই পিজ্জা টাইপৰ মানে ম। লাই দিকে নে? মানে বহুত মছলা মানে বেছি। দিয়া নাই এনেককা মানে আলু দিছিলে আলু আৰু ব্ৰেডটো তুমি কল নে ব্ৰেডৰ চাইড। খিনি কাটি কিনেক গ ঘুৰা গ ঘুৰা। কৰিছে নে? তাৰপিছত মানে ষ্টিম বৰ্ড। পিছে হা কাহী এ তাত। থৈ কেনে নস্ত। দিনক পিজা কাটে ন। পিজ্জা চেপৰ প নিজা কাটি কিনে। থই দিলা থৈ কি তাৰ পিছত ভাজি বহুত তেষ্টি লাগিছে। খাই কেনে মানে পিজা। যীয়াই হ'ল। মছলা বিজিয়ান গাইপ ভাল।
হয় ভাল লাগে এনেকুৱা বনালে ভাল লাগে মই এইবোৰে কিবা কিবি বনাও হয় এবাৰ মায়ে জেলেপি বনাইছিলে এইটো জেলেপি মই ৰেচিপিটো নাজানো এনে। জেলেপি বনাইছিলে আৰু বৰ ভাল হৈছিলে জেলেপিও। ঘৰতে এইবোৰ বনালে লে ভাল লাগে আৰু মই কি। এনে! পাস্তা যেমি বজাৰত যে খওঁ যে পা। মই সেইটো ঘৰত আটা দি। আটাটো অলপ মানে বইল কৰি ল এইটো কৰি কিনা মানে এইটো ডিজাইনটো বনাই ল পাচটা চেপত ডিজাইন বনাই কি সেইটো বইল কৰি ল পানীত তাৰপিছত সটো অল ফ্ৰাই কৰি দি তাতে চচ সবোৰ দি আৰু। মানে নহৰু সেইবোৰ দিও ইমান টেষ্টি লাগে।
অ বৰ টেষ্টি লাগে খাই কেনে অ অ তে মই বনাইছিলো এনেকুৱাকে হয় বনাইছিলো অ তাৰ মেগী মছলা দি দিবা আৰু টেষ্টি হৈ যাব মানে হয় বৰ ভাল লাগি যে খাই কেনে।
আৰু মই এনে কিবা মানে মাংস। মাংস বনালে মই বইল কৰি বনাও। বৰ ভাল লাগে বইল খাই খাওঁতে।
অ পৰ্ক বেছি ভাল পাওঁ। মই মানে মুৰ্গী মাংস আঞ্জা ভাল নালাগে। গাহৰিটো খাই বৰ ভাল লাগে। লাই পাতি দি মই মই মই মোৰ ফেভৰেট হয় আমি।
আচ্ছা হয়। লাই লাইপাত লাইশাকে দি বৰ ভাল লাগে এইটো দি দিকি ন
অ বহুত টেষ্টি লাগে। লাষ্ট মই আৰু মোৰ ফ্ৰেণ্ড মিলি কেনে মানে বনাইছিলো, মেগী বনাই ছিলো। তাৰ পাছত তেনে লাই পাত মানে পৰ্ক গাহৰি দি কেনে তাতে মেগী মছলা দি দিছিলো আমি। মানে বেম্বু আনিব পাহৰি গৈছিলো ন। সেইটো কাৰণে মেগী মছলা দি কেনে বনাই চাইছিলো আৰু কেনেকুৱা হয়। তাৰ পাছত এটা পাত আছে না। এনেইতো লাই পাত দিয়ে ন। আমি মানে পালাং শাক দিছিলো। মানে সেইটো সময়ত মই কতো লাইপাত পোৱাই নাছিলো। আমি ইমান বিচাৰিলো, কতোৱে পোৱা নাছিল, তাৰ ইব ইটো দি কেনে বনাইছে চাই ভাবাই নাছিল বাট টেষ্টি হ'ব বুলি কেনে।
অ মই এবাৰ বনাইছিলো। মই মানে গাহৰি মাংস মানে এইটো বনাইছিলো ফ্ৰাই কৰিকেনে বনাইছিলোঁ, ইমান টেষ্টি হৈছে বিৰাট মানে পুৰা ফ্ৰাই কৰি কিনে অলপ তাতে ম তছলা তুমি মেগী মছলাও দিলে বৰ হয় কেতিয়াবা এনেকুৱা হৈ যায় আৰু এনে ঠাণ্ডা দিনতটো মই উৰি মান মাংসৰ সেইটো চুপ খাও আৰু এনে চিকনৰো চুপ খাও। চিকেন সেইবোৰৰ আৰু ছাগলীৰ ঠেঙৰো চুপ চুপ সেইবোৰ ভাল হয়। ম হয় ভাল লাগে সেইটোতো বৰ ভাল লাগে। সেইটো বইল কৰি কিনে পুৰা প্ৰেচাৰ কুকাৰত বইল কৰি কিনে বৰ ভাল লাগে আৰু এইটো পুৰা একদম হৈ যাব। হৈ যায় তেতিয়া। এইটো এনে টান থাকে ন, তেতিয়া ভাল লাগে খাই কিনে। হয় অ, ঠিক আছে দিয়া ৰাখো। থেংক ইউ।